দাদা শুনকচোন মই বৰ্ত্তমান এতিয়া মই এতিয়া বৰ্তমান নুনমাতিত আছিলোঁ
অ কিবা কামত আছে নে
এই ঘৰুৱা কামত আহিছিলো
অ অকলে গৈছে নে আৰু কোনোবা গৈছে ফিমেলি অ অ অ অ পিছে ভাত পানী খালেন নাই
ভাত পানী য়ে খালো খালো ভাত পানী জাষ্ট মানে হোটেলত ৰখি খালো খাই মেলি তাৰপৰা লগত কামত আহিছিল কামৰ পা ঘৰ যাব দেৰি হৈ যাব যে
অ অ
মানে ভাতটো এডভান্স খাই আকৌ মাহঁৰ মানে এনেকুৱা ৰখাই থব নোৱাৰো ন মই ৰখি থাকিলে মাহঁত ৰখি থাকিব নোৱাৰে
উম সেইটোৱেই
ক'ত কিবা কামত কিবা কাম আছিলে আপোনাৰ
কাম এটা আছিল বাৰু কিন্তু এতিয়া আপুনি তাতে যেতিয়া বেলেগ এটাক লৈ যাব লাগিব মানে মোৰ মানে কাম এটা আছিল
কামটো কওঁকচোন যদি পাৰো সহায় কৰিব পাৰোঁ
মানে জেগাটাত যাব আছিল লগত যাব লাগিছিল মানে সেইকাৰণে
ক'ত যাবনো আপুনি
এয়া মই মানে বিজনেচ ষ্টাৰ্ট কৰিছিলো হে
হয় হয় হয়
এনেকে মাংস চাংস তাত এতিয়া মাংস দিব লাগিছিল বিয়া এখন আছিলে
হয়
এতিয়া লগত এতিয়া আৰু এটা মানুহ হ'লে ভাল আছিলে
অ হ'ব একো নাই আপুনি কিমান টাইমত যাব নো
যাম অলপ পাছত যামেই আৰু মানে
অ অ মই মই মই বাৰু পোৱা বেছি সময় নালাগে আপুনি মোৰ এতিয়াটো কয় এটা দহ হ'ল মইতো মিনিমাম দুটা মানত ঘৰ পাই যামগে আপুনিতো আঢ়ৈতা তিনিটা মানত যাব চাগে গলেও অ মই আপোনাক ফোন এটা কৰিম আপুনি আকৌ মই মানে আপুনি অকণ আমাৰ ঘৰলৈ আহিব লাগিব ঘৰটো ভিতৰততো আপুনি বহুত সোমাব লাগিব আমাৰ ঘৰলে
অহ -অহ-অহ আপোনাৰ ৰাস্তা মুখত ৰখি দিম চাৰি মুখীয়াটোৰ ওচৰত।
অহ, আপুনি মোক চকৰ পা ফোন এটা কৰি দিব।
অহ, ঠিক আছে। মই চাৰিমুখীয়াটোত ধুনীয়াকে ফোন কৰি দিম তুমি আপুনি ওলাই আহিব। ভাল- ভাল- ভাল খবৰ ভাল।
আপুনি কিবা - আপুনি কিবা বিজনেজ ষ্টাৰ্ট কৰা
বিজনেচ ষ্টাৰ্ট কৰিছো সেইটোয়ে মানে এতিয়া মই গাহৰি বিজনেছ খুলি থৈছে ব্ৰইলাৰ তাত এইফালে আকৌ মোৰ বেলেগ জেগাত ছাগলী- তাগলী আছে। মানে সেনেকা খাই- খাই -খাই খাহী ছাগলী আছে
অহ, হয়- হয় বাকী হেৰি মই এইবাৰ -এইবাৰ ফিছাৰী খুলিম বুলি ভাবিছিল ফিছাৰী খুলিম ফিছাৰী
অহ- অহ খুলিব পাৰে একো নাই।
এই মাছৰ কা মানে ভাবিছিলো ভালকৈ হেৰি কৰো কি বুলি কয় এইটো মাছৰ ফাৰ্ম এখন খলো নেকি? মানে পুখুৰীত পুখুৰী মাছ দি কি, মানে আমাৰ ঘৰৰ পিছফালে আমাৰ ঘৰৰ তাত ভাবিছিলো দুই তিনি বিঘা মানৰ এটা ডাঙৰ পুুৰী খান্দিও নেকি?
অ', এতিয়া মোৰ তাটো মোৰ এতিয়া গাড়ী-চাৰি আছে জে চি পি আপুনি মোকে কণ্টেক কৰিব পাৰিব বাৰু আমাৰ জে চি পি - চে চি পি আছে। অহ, পাৰ্টনাৰশ্বিপত খুলিব পাৰি।
মানে অকলে খুলিলে পইচা টো বহুত যাব।
অহ, মোৰ গাড়ী খনকে লৈ যাব পাৰিবা।
পাতনাৰশ্বিপত খোলি মোক বেছি নালাগে আপুনি মই কিমান আহ বিছ, বিছ, বিছ হাজাৰ বিছ হাজাৰ মান টকাৰ মাছ সোমাই দিওঁ
অহ
কা বাকী পুখুৰী লাইট- চাইট লগাব লাগিব ৰাতি মানুহ থাকিব কাৰণে মানুহ লাগিব।
আহ, সেইটয়ে তাৰপিছত এতিয়া হম-হম
কাম কৰা ল'ৰাটো লাগিব কিন্তু।
অহ, লাগিব -লাগিব।
কাৰণ কাম কৰা মানুহ ন'হলে আপোনাৰ দিগদাৰ হ'ব।
দিগদাৰ হ'ব অহ এইবিলাক এতিয়া বিচাৰিব লাগিব এতিয়া কোন কিয়া আছে এতিয়া।
তে কাম কৰা আব এই দুটামান কাম কৰা পুলি আছে যদি মোক জনাব। ক'বাত পাই যদি মোক জনাবচোন কাম কৰা মানুহ আছে যদি ক'বাত।
এনে আছে নেকি এনে কাম কৰা মানে আপোনাৰ চিনাকি এনেকুৱা ওচৰ
চিনাকি দুটামান আছে। সিহঁতক কব লাগিব মানে সিহঁতি এতিয়া কামত বিজি হৈ আছে যে। এতিয়া মানে এহেন্তে কামত বিজি হৈছে মানে আকৌ এনে লগ পালে মই আপোনাক ফোন কৰিম দিয়ক।
অহ, মানে আপুনি জ্বলি যোৱা নাই বেছি ভাল আছিলে কিহৰ কাৰণে মানে কথাটো এনেকুৱা গাটো বেছি দেৰি কৰি দিগদাৰ হ'ব যে, মই মানে- মানে পুখুৰীটোত ধৰ এইটো সপ্তাহ বা নেক্সট সপ্তাহ ভিতৰত মই খুলি দিয়া কথা আছিলে
অহ - অহ মই এ জনাম দিয়ক আপোনাক মই ফোন কৰিম।
আপুনি মোক পথাৰলে ফোন এটা কৰি ল'ব এমি দা কি আপুনি ততে ক'বাত গৈছে টো ন?
হা-হা
আপুনি ক'বাত গৈছে বাৰু?
অহ, মই এইফালে আহিছো মানে ওলাই।
কিমান টাইম লাগিব ঘৰ পাওঁতে?
লাগিব আৰু দুঘন্টামান লাগিব আকৌ এইফালে বিয়াৰ কন্টেক্ট এটা আছে ছে বিয়া খিনি ম মাংসখিনি দি পেলাই
অ, আপনি কি খাই ছাগলী দিয়ে ন
খাই ছাগলী আৰু গাঁৱৰ এতিয়া বড়ো বিয়া আছে ন।
অ, ব বৰো বিয়াতো গাহৰিতো লাগেই।
গাহৰি লাগে।
এন বো উম, উম ব বড়ো বিয়াতো হেৰি নহ বড়ো বিয়াতটোতো কি বুলি কয়? বয়লাৰ নহয়।
ব্ৰইলাৰ নাই, ব্ৰইলাৰ নাই, খাহী খাহী ছাগলী দি মানে খাহীদি মই নাই লোৱা এয়া ব্ৰইলাৰ ব্ৰলাৰ আহ আছে, কি বুলি কয় গাহৰিটো মানে অকণ বেছিকে লৈছো। বো বড়ো বিয়া না অ, সেইকাৰণে মানে গাহৰিতো বেছিকে নিছে এ অ'কন
আপুনি কেই আপুনি গাহৰ কেজি কিমান দি আছে?
গাহৰি কেজি এতিয়া পাঁচশ টকা।
পাঁচশ টকা ন?
মোক মানে লাগিছিলে তোৰ তিনি চাৰি কেজি মান কিবা এটা ৰেটটো কমাই ধৰক মই লৈ গ'লো হয়
আপুনি চাৰে চাৰিশ দিলে হৈ যাব চাৰিশ চাৰে চাৰিশ
অ মই চাৰিশ চাৰিশকে দিওঁ
অ হ'ব একো নাই
আপুনি মোক লোকেশ্যনো দিব আপোনাৰ দোকানৰ কোনোদখত আছে মই মানে চিনি নাপাওঁ ন
অ মই লোকেশ্যন দি দিম আপুনি কেতিয়া মানে লব
মোকতো এতিয়া নেক্সট উইক লাগিছিল বাৰু
অ অ
কেজি মোক মানে তাতকৈ বেছি হ'ব পাৰে পা দছ কেজি ভিতৰত লাগিব চাগে
অ অ কিবা সকাম চকাম কিবা এনেকা আছে নেকি
আমাৰ একে ডাঙৰ গোটেই পৰিয়ালটো আমাৰ খানা এটা আছে আমাৰ পৰিয়াল ডাঙৰটো আমাৰ গোটেই একদম বংশ যিমানাখিনি চব আৰু ত পাঁচ ছয় কেজি শুই যাব মিনিমাম মই মানে আধা কেজি বা এক কেজি বেছি লৈ যাম
অ ঠিকে হ'ব দিয়ক
আপুনি মোক আপুনি মোক খালি জনাব মানে কি কেই তাৰিখে দিব মানে পইচাটো পইচা কিমান দিব লাগিব আপোনাক
পইচাটো এতিয়া দিব আৰু মিলাই লাষ্টত মই দিব যাওঁ যেতিয়া মিলাই তেতিয়া মিলাই দিলে হ'ল নাই নাই এডভান্স নালাগে আপুনি মাংস লেই এডভান্স দিব নালাগে পিছত দিলে হল
ত আমি এডভান্স দিব নালাগে ন। ন মই ভাবিছিলো আপোনাক কিবাটা এডভান্স
মানে মই মই আপোনাক দিব নোৱাৰো যাব নোৱাৰিম মই আছে লগৰ কেইটামান সি দি থৈ আহিব
হয় এটা কাম কৰিব মানে মোৰ ঘৰৰ লোকেশ্যন দি পঠাব আৰু সিহঁতে মোৰ ঘৰৰ চিনি নাপাব নহয় উম উম আৰু আৰু সিহঁতে হেৰি কৰিব পাৰে নেকি মানে আপোনালোকৰ চিনাকি কাইক চাইকো আছে নিকি বনোৱা
আছে আছে সেয়াও আছে
মানে মোৰ ভাল কাৰিকৰ এটা ভাল কাৰিকৰ লাগিছিল মানে মই মানে ঘৰৰ মানুহৰ ভুজ টো মই দিছো না মানে মই বিচাৰো মই নিবিচাৰো মানে বেয়া হোৱাটো খানাটো
অহ হব দে মই কাৰিকৰ লৈ যাম
মোক চব দিটেলচ দি দিব দেই
অ চব চব তখকে দি যাম অ
কাম কৰিব মোক গোটেই বস্তুখিনিত অল ডিটেইলছত মোক এটা খৰচ দি দিয়ক মানে কিমান লাগে কব মোক আপোনি মেছেজ কৰি মান গোটেই ডিলখন মানে কিমান খৰচ হ'ব ক'ত কি মছলা লাগিব কিমান কিবা লাগিব
অ অ আপোনাক
এনে এনে আপুনি জনামতে তোৰ মানে কথাটো এনেকুৱা আপুনি জনামতে ধৰকচোন মিনিমাম সত্তৰ আশীটা মানুহ কাৰণে তো এনে কিমান চাউল লাগিব? আপোনাৰ আন্দাজত।
চাউলটো বৰ্তমান সত্তৰ আশীটা মানুহৰ লগত লাগিব বাৰু চাউল।
লাগিব ন?
বেছিকে লাগিব মানে।
অ মাংসটো কিমান লাগিব আপুনি মাংস খাই থকা মানুহ গম পাব ন আপোনাৰ মাং সটো কিমান লাগিব।
মাংসটো এতিয়া সত্তৰ আশীটা ন গাহৰি মাংসটো অলপ বেছিকে লাগিব। মানে পাঁচ কেজি তাতকে বেছি লাগিব সত্তৰটা মানুহ যে। পইচা বেছিকৈ লাগিব আকৌ
মিনিমাম বাৰ কেজিমান হৈ যাব ন।
তো এনেকে লাগিব আৰু
নহ'লে কাম কৰোঁ একে পুৰা ৰাউন ফিগাৰ কৰি একে পোন্ধৰ কেজি লৈ লওঁ। আপুনি পোন্ধৰ কেজি কিবা এটা কমাই ধৰিব আৰু।
অ হ'ব দিয়ক মই কমাই কিবা এটা দিম।
উম আপুনি খালি মোক এদিনৰ আগতে লাগিব দেই কাৰণ মই মানে। ফ ফিজট ভৰাই থব লাগিব যে।
এদিন আগতে দিম বাৰু।
হয় মানে মোৰ পইচা নহ'বা মই আপোনাক পইচাও লাগে এডভা আগতে দি দিম সেইদিনাখন খালী মোক মাংসটো মানে আগতে লাগিব।
অ ঠিক আছে।
বাকী এতিয়া কি বাকী খানা পিনা খোৱা হল।
খানা পিনা খালো খালো খোৱা বোৱা হ'ল।
আচ্ছা আচ্ছা কত বাকী কিবা গাড়ী চাৰী ললে নেকি আপুনি?
গাড়ীত আছে বাৰু গাড়ী দুখনমান।
কি কি?
এখন এই স্কুল ভেন এখন আছে তেনেকা অ তাৰপিছত এইয়া এখন বলেৰ' পিক আপ আছে।
অ মানে এছ ভি মানে ছেভেন‌ ডাবুলৰ হ'ব চাগে।
ছেভেন ডাবুল নহয় মানে সিমান দামী লোৱা নাই এই এয়া এখন লৈছো আৰু খিষ্টা এখন লৈছো।
অ কি?
ইনভা চিচটাখন লৈছো আৰু দুখন ভান স্কুল স্কুল ভেন আৰু এওঁৰ এখন বলেৰ এখন আছে। বলেৰু
অ মোক এই গাড়ীখন ভাড়াই লাগিছিলে।
কোনখন লাগে বা আপোনাক এতিয়া?
ভাল হলে।
আমি মিনিমাম বলেৰখন ভাল পোন্ধৰ হাজাৰ লওঁৱেই মানে।
এই মই ইমান দূৰ নাযাওঁ নহয়। এই আমি সেইফালে যাম এই চৰালপাৰ ফালে যাব কথা এটা আছিলে এই শিৱসাগৰ
অ মানে সিমানে মানে কিবা এটা কমাই মেলি দিলেই হ'ল আৰু অকমান দূৰ হ'ব ন।
আপু মানে তেলতোতো মোৰ তেলতো বহুত খাব গাড়ীখনত। মানে আপুনি আপুনি মিনিমাম আঠ নটাৰ ভিতৰত ক ঠিক কৰি লক আঠ ন মান।
দচ মানৰ ভিতৰত হলে দিব পৰা যায়।
ন ঠিক কৰি ধৰক।
অ প মানুহ কিমান যাব?
মানুহ ইমান বেছি নযায় মিনিমাম ছটা মান যাব।
অ অ কাৰণ এতিয়া মালটনা গাড়ীয়ে অ অ। ছটা আতে মানে এখন মালটনা গাড়ীহে এতিয়া
অ মাল টনা গাড়ী তেতিয়াহলে আপুনি কিষ্টাখন দিয়ক
কিষ্টা খন পইচা বেছিকে লাগিব অলপমান বাৰু মানে অ অলপমান বেছিকে লাগিব দূৰ জেগা ন অলপ
অ আপোনাকে আপোনাক চৌধ মানত দি দিম
চৈধ্য পোন্ধৰ মানত দিলেই হ'ল
অ হ'ব আব তেলটো এনেই কিমান খাব শিৱসাগৰলে গম পায়নে
তেলটো মানে যাওঁতে ফুল টেংকি কৰি যাব আকৌ ৰাস্তাত খতম হলে আকৌ ফুলদিন কৰি আকৌ এনেকে আহিব মানে যাব আৰু পইচা তোমাৰ ছহেজাৰ এটা যাব টেল ভৰাউতে অ অ
মানে এই টো মুঠ মিলাই মই আপোনি এফালে পোন্ধৰ ইফালে ছয় মানে আপোনাক মই টোটেলি বাইছ হাজাৰ মান টকাত
অ সেনেকে দিব লাগিব এতিয়া সেইখন এতিয়া মাইলেজ নিদিয়ে ন ইন'ভাখন
খ খ্ৰীষ্টাখন আপোনাৰ-
এতিয়া খ্ৰীষ্টাখনে মাইলেজ দিছে এঘাৰ দহ এনেকা দিয়ে। কেতিয়াবা আকৌ সাত মানে হাইৱেত এঘাৰ দছ দিয়ে। এনেই গাঁৱত এনেকে চলালে সাত ছয় আঠ এনেকুৱা দিয়ে।
অ আচ্ছ আচ্ছা ড্ৰাইভাৰ লগত কথা ড্ৰাইভাৰ কেনেকৈ গাড়ী চলাই।
অ অ হাই ৱেত মানে বেছিকে দিয়ে আৰু এতিয়া এনেই চলি চলি গৈ থাকে ন।
আমি আমি নিজে নিজে নেকি
এতিয়া তোমালোকক মই বিশ্বাস কৰি কেনেকে দিম কোৱাচোন - গাড়ীখন এতিয়া হব লৈ যাবা- একো নাই -
আহ মানে লাগিলে কথা নাই লাগিল আপোনাৰ গাড়ীটো জি পি এছ লগোৱা আছেই বাৰু।
অ অ একো নাই এতিয়া কি বুলি কয় কিবা পিকনিক চিকনিক নে এনেই যোৱা
নাই নাই আৰু অকৌ খানা খাব খানা খোৱাছে খালি শিৱসাগৰ পৰা আছে পৰাৰাত পিকনিক স্পট। তোৰ যে অ নাই নাই গাড়ী গাড়ী খন- ঠিক এটা প্ৰব্লেম নাই এইকাৰনে মই লৈ যাম ভাবিছিলো -
অ অ অ ভালকে চলাব দিলে হয় যায়-
সেটোৱে তোৰ মানে কথাটো হৈ আপোনালোক টোটেলি মানে বাইছ হাজাৰ মান এটা লাগিব ন-
উম উম
এ কিবা এটা কম বেচ কৰক একে বিশ মান দিব আপোনাক
তেল চেল ভৰোৱা কথা আছে আকৌ ইমান দূৰ নিবা আকৌ জেগাটোৰ সেইকাৰণে। আহ বিশ মান হ'ব দিয়চোন চাওঁ।
মানে মোক ফিক্সটো কওঁক মানে ফিক্সটো কওক মানে এইকেই দিনতে ওলাই দিম মানে পিছত আকৌ দিগদাৰ হ'ব যে।
অ অ দিজা দিলে হৈ যাব দিয়া।